ঔ হয় অ মে শুনা পাইছোঁ।
অ আহ আপুনি কি কৰি আছে এতিয়া?
মই এনাই বহি আছো এতিয়া। আপুনি কিয় কৰি আছে বা?
অ মইয়ো এনেই গৰম যিহেতু সেইবাবে মই মানে গছ গছনিৰ তলত বহি আছো আৰু। অ আপোনাৰ খবৰ ভালনে?
হেল্ল' অ মোৰ অ হয় দে মৰ খবৰ ভাল
অ হয় হয় আহ আপোনাৰ লগত অলপ সময় কথা পাতিব পাৰিম নেকি?
অ হয় নিশ্চয় আমহৰ লগত আৰু কথিত পাতিব
হয় আহ আপুনি আমি যে এতিয়া ধান খেতি বা এতিয়া বহুত খেতি কৰোঁ যেনিবা অহ ধান খেতি আহ আৰু শাক পাচলিৰ খেতি সেইবাবে অলপমান কথা ক'ব পাৰিব নেকি?
অ হয় অ খেতি কৰিবলৈ লাগিব বা আমি ধান খেতি কৰিব কাৰণে আমি আহ আমাৰ পথাৰত হাল মা লাগিব পাৰত। তেতিযাৰ পিছত কঠীয়া আহ মানে কঠীয়াা লগাই পেলাই আহ যেতিয়া এই কঠিয়াটো তুলিবৰ হ'ল বা তুলব পাৰা হয়। ইয়াৰ তুলি লৈ পেলাই আমি যিখিনি আমি এ মাটি আছে। সেই মাটিত আমি এ সাৰ বা ইত্যাদি আমি এ ৰাসায়নিক ঔষধ দিবা লাগে যেন আমাৰ এই থানত বা অন্য বোনবিলা নাহে আৰ। আপুনি শুনা পাইছেনে। হেল্ল' হেয়ম' হেল্ল' হেল্ল' নি শুনা পাইছেনে?